হেল্ল'। হেল্ল'। ইয়াৰ মাতটো শুনা নাপায়।
হেল্ল'।
অহ।
অ শুনাই পোৱা নাছিলো, অ কিয় বা নাজানো। কি প্ৰব্লেম দি থাকে।
মোৰ মোবাইলটো এনেকুৱা নিকি।
কাৰ?
মোৰ মোবাইলটো।
নাজানো, মোবাইলৰ মোবাইলৰ লগ নহয়।
এজনকে মাৰি থাকিব নোৱাৰে না, না পাৰে? বোলে এশ আশী মিনিট না কি কয়?
অ।
অ', আশী মিনিট হলে বোলে আৰু নোৱাৰি নেকি?
উম' নোৱাৰি উম'। আমাৰ কিবা মিনিট হ'ল?
কি জানো কিমান মিনিট বা হল।
কি কি?
কিমান মিনিট বা হল, মইতো মই কেইটা কল কৰিলো, দুটা না কি?
আ।
হেল্ল?
দুটা।
তই দুটা।
অ'
কিমান হল টেনটা?
উম' মোৰ ছয়তাহে হ'ল। এ আজি কিহেৰে ভাত খালা?
আজি খালো দালি দি আৰু মাছ।
কি কৈছা?
দালি আৰু মাছ দি খালোঁ।
আও, আমাৰ ব্ৰইলাৰ আনিছে। ব্ৰইলাৰ বনাইছে মায়ে।
ভাল, ভালকৈ খাব লাগে। মাছ, মাংস মাৰি দিম না।
মোৰ বেয়া, মোৰ বেয়া স্বভাৱ হৈছে। মানে মাছ মাংস নহলে ভাত খাব মন নহয়।
নিৰামিষে খাই আছো।
নিৰামিষ আছে কিয়?
বাৰ নিৰামিষ, মঙংগলবাৰে নিৰামিষ, শনিবাৰ এনে আৰু। পোৱালীৰ কাৰণে।
অ।
মাইনাটো, মাইনাটো মানে তাৰ পূজা আছিল যে। সেইকাৰণে মানে নিৰামিষ খাব দিছে।
বলবম যোৱা নাই, বলবম, শাওনৰ মা
বলবম যোৱা নাই, ঘৰতে ঢালো আমি।
ঘৰতে, মন্দিৰ আছে নিকি?
মন্দিৰ নাই, এনে সুৰু সুৰা মানে।
অ সৰু হুৰা
আমি যাও। অ আমাৰ এই দাদা বৌহতে যায় যে।
ভালকে প্ৰাৰ্থনা কৰি আহিবি? ভালকে প্ৰাৰ্থনা কৰি আহিবি?
আৰু কি কৰি আছা?
পাৰ্থনা কি কৰিম মোক ভাল লাগে, এনেই যাই কেনে।
মোকতো তেনেকুৱাই কয় মানুহে।
আহ ভাল দৰা পাই বোলে।
ভাল অ ভাল দৰা পাইছাই আৰু কিমান ঢালি থাকা বুলি।
অ তোমাক এনেকৈ কয়।
আৰু লাগে ক'বা আৰু দুটামান লাগে পালে আৰু এটা লাগে।
এটা দি হয় নেকি না অ এটা দি হয় নেকি।
কি কি ঐটো পুৰণা হৈ গ'ল। ভাল নালাগে আৰু। চবে এ কয়। অ ভালকে বৰ লবি বোলে।
এইটো সঁচা নেকি, এটো মিছা না?
হয় নহয় ন জানো এনে ভাল লাগে ত আমি যাও নহয় এতে
আমি নাঢালিলে কোনে ঢালিব নে কি।
আহ আমি আমি, এইবাৰ ওচৰতে গ'লো বেছি দূৰত নগলো। বেছি বেছি দূৰত নাযায় এই তোকেশৰী এইবা এইফালে কিবা কি আছিল? শ্ৰীচূৰ্য পাহাৰ আৰু এইফালে ৰমেশ্বৰ ইয়ে এইখিনি বাহিৰত নাযাওঁ নাই আমাৰ নাই নাই দাদাহঁতৰ আছে নহয় ই ৰিক্সা তাতে যাও। অ ফ্ৰিতে যাও।
ফ্ৰীতে যাও বা। কি লাগে?
হা?
ফ্ৰিতে হ'লে আৰু কি হ লাগে।
অ কিয় লাগে, নালাগে।
যতে লৈ যা তাতে যাম নেকি।
অ। উম।
কি লগৰ কেইটা যায় না কি?
লগৰকে নাযায় দাদা বৌ সিহঁতৰ পোৱালি কেইটা উম দেতা বৌ যাব দাদা দাদা এজনে চলাই ধ পোৱালি কেইটা পোৱালি আছে চাৰিটা মান। ঘৰৰ তিনিজন বাত পোৱালি তিনটা হয় আৰু আমি ডাঙৰ তিনটা হও।
অ।
ডাঙৰ চাৰিজন অ সিহঁতৰহে বেছি।
উম। চাৰিটা সোমবাৰ না?
অৱ' এই পাঁচটা পৰিছে।
এইবাৰ।
উম। এটা সোমবাৰ গ'ল আৰু চাৰিটা আছে।
ড্ৰেছ পিন্ধা নেকি?
এহেহে নিপিন্ধোঁ সেইটো হা' হা'।
অৰেঞ্চ কালাৰ তোৰ ড্ৰেছটোৰ।
অ' কিমান পিন্ধে বা ল'ৰা কেইটাহে বেছি পিন্ধে না?
অ' আৰু বাচ্ছা কেইটা হওক বাচ্ছা কেইটাৰো আছে হুহ। ছোৱালী কে তাৰ কুৰ্তা পাৰ হব দেখোন।
অ' পাইতো।
অ'হ সেইটো মোৰ লাজ লাগে পিন্ধিব।
অ না।
উম এ। এইয়া মোৰ ওচৰত, মই পোৱলিকেইটাই দিম দেই পোৱালিকেইটাক ওচৰৰ এইয়া বৌহতৰ সিহঁতক পিন্ধাই লৈ যায় ইয়াত, দাদাও পিন্ধে।
অ'।
আমি নাই।
কিমান মান বাজাত উঠা?
আমি চাৰিটামানত যাওঁ চাৰেটা বা চাৰেচাৰিটা, পাঁচটা এনেকাত যাওঁ।
দিনত মই এবাৰহে গৈছো।
এবাৰহে গৈছা ক'ত?
অ' ইয়াতেই আশ্ৰম বুলি কয় না ইয়াত, আশ্ৰমৰ এই মানুহে যাই, ভিৰ লাগে।
অ' বেছি ভিৰ হ'লে বেহাৰ নালাগে ন, আ' অলপমান পাতল হ'লে ভাল লাগে। মানে শান্তিমনে পূজা কৰি আহিব।
সেই কিনে সৰু সুৰা মন্দিৰতে ভাল না।
অ' মানে একদম চুব নালাগে। অ' ভিৰ হলে ঠেলা হেঁচা ভাল নালাগে।
অ' ভাল নালাগে। কেতিয়াবা আহিবি পাতুলৰ লগত।
অ' যাম দে, যাম যাম।
যাম, যাম যেতিয়া আহিবি যাম, যাম হি হি হি।
আহ' তুমি কেতিয়া আহিবি?
সেইটোইতো পূজাত যাম বুলি ভাবি আছোঁ।
ক'ত কেতিয়া?
পূজা, দুৰ্গা পূজা।
অ' দুৰ্গা পূজা, একেলগে চাম দে এইবাৰ ময়ো যাম গাঁৱত।
হ'ব।
আহ' একেলগে অ ভাল হ'ব। অ বহুত সৰুতেই চাইছিলো ইয়াতেই পূজা, এতিয়া নাইয়েই যাম দে
মালিকে বা কি কৰে ভগৱানহে
অহ সেইয়ে ভগৱানে বা কি কৰে অহ ভগৱানে জানে অ মই বান্ধৱী এজনী আছে তাইকো লৈ যাম দুজনে যাই হলেও চাই আহিম
বেমাৰ আজাৰ নহলেতো ভালেই ক
অ বেমাৰ চেমাৰ এ সিয়ে সিয়ে প্ৰব্লেম এ ভালে থাকিলে হ'ল বেমাৰ আজাৰ হ'লে যদি ঘৰত কোনোবাৰ বেমাৰ হৈছে শান্তি নালাগে না
শান্তি নালাগে তোৰ পূজা চাইও শান্তি নালাগে মানে মোৰ নহ'লেও মানে ছোৱালীটোৰ এনেকা হ'লে
অ আমাৰ ধৰ এটা ফেমিলিৰ যদি কিবা বেমাৰ হৈছে ভাল নালাগে আৰু
ভাল নালাগে
পূজা অক্টোবৰত আছে দুইমাহ দুমাহ আছে এতিয়াও
সেইকাৰণেটো পইচা গোটাব খুজি আছো মই।
আ কি কৈছা?
পইছা গোটাব খুজি আছো মই
অ অ অ অলমান উম
তই তইয়ে গোটা অলপ নেকি
অহ
পূজাত খাব লাগিব না নেকি?
খাব লাগিব
কিনাত অ কিনাতো নালাগে মানে খোৱাই মেইন হোটেলত সোমাই পেলাই খাব লাগে ই হু।
খাব লাগে উম খাব লাগে অ নহয় যেতিয়া আমি সৰু আছো আছিলো আছিলো তেতিয়া পূজা চাই ভাল লাগিছিল। আছিল না বা দূৰ্গা পুজা কলে কি ফূৰ্তি লাগি থাকে।
এতিয়া কিবা ভাল নালাগে ইমান।
অ ডাঙৰ হৈ একে ভাল নলগা হ'ল উম।
তথাপিও তুম কি কয় তহঁতক ভাল লাগে কিজানি আমাক আৰু বেছি ভাল নালাগে দিয়া তাকে
এ কিবা পূজা হৈ আছে আৰু পূজা কিবা যে কাপোৰ ল'ব লাগে কিবা লাগে মানে ধাণ্ডাই নাথাকে
অ আমাৰতো বেছি আৰু ধান্দাই নাই কাপোৰে নলও
অ ময়ো নলও ত মই সেই আগতেও মই এনেই কিনি থৈ দিম। পুজা নোহোৱাতে মই কিনি থৈ দিও এনেই এ মানে পিছত সেয়াই মই নিকিনো পূজাৰ সময়ত
ময়ো নিকিনো এনেই মানে মন গ'লে কিনো
অ সেয়ে মন গলে কিনো ভাল লাগিল কিনিলো অ সেয়ে
অ আগতে মানে পূজাতহে কিনিছিলো না? সৰুতে মানে পূজাতহে কিনিছিলো।
কি ভালে দিয়ক কাপোৰ কাপোৰ নতুন কাপোৰ লও নতুন কাপোৰ পিন্ধি পুজা চাব যাম বা
আৰু কোনে কি কাপোৰ আনিছে আমিকে চাই সেইটোতো চাই দিছিলো মানে তাৰ তাত যাই অহ তাৰ কাপোৰ কেনেকা
অ
তইতো পাতিনি পিন্ধি পোৱাই নাই না
নাই নাই।
পিন্ধিব
হা?
আমাৰ ড্ৰেছটো পাতিন পিন্ধি পোৱা নাই এতিয়াও।
এতিয়াও পোৱা নাই উহু।
মানুহকেইটা মানে তা ধিন ধিন দিব খোজে দেখোন।
কোন
মানে তহঁতৰ নাথ মানুহকিটা।
অ
এনে লগৰ চগৰ কেইটা মানে পাতিন পিন্ধিলে ভাল লাগে মানে পাতিন পিন্ধিব খোজে আমাৰ লগৰ কেইটাই তেনেকাই আছিল। পাতিন ড্ৰেছটো ভাল লাগে পিন্ধিলে বোলে ধুনীয়া লাগে বোলে তেনেকে কৈছে।
অ ভাল লাগে এনে কিবা মই পিন্ধাই নাই দে। উম উ। আজিলৈকে মই কিবা মাত্ৰ পাতা পাতানী পিন্ধাৰ ভিতৰত এ ৰাভা ড্ৰেছ পিন্ধছিলো নেকি এবাৰ। তাকো কিবা ডেন্স কৰিব যাওঁতে পিন্ধিছিলো।
ডেন্স
এ কিবা আমাৰ এই পন দেঞ্চয়ে গ্ৰুপ।
কিবা অ সেই এনেকুৱাই কিবা এটা আছিলে মানে।
অঁ
তাতে পিন্ধিছিলো। আৰু নাই পিন্ধা নাই আৰু।
কিবা বুকত পিন্ধে যে।
অ এইটো ভাল নালাগে না?
অ সেই সিয়েই।
আমিতো পিন্ধি থাকিব লাগে
অ পিন্ধিব নাজানো।
অ খুুলি খুলি যায়।
অ পিন্ধাই নাই দে মই আজিলৈকে। সি‌য়ে ফাষ্ট আছিল, আমা আমাৰ ড্ৰেচটো। নাজানো মই ড্ৰেস, এই চব ড্ৰেস। ভাল লাগে মোক পাতানিও ভাল লাগে যিয়ে নহওক। কিন্তু পিন্ধা নাই, সেয়ে।
চব বস্তু পিন্ধি চাব লাগে নেকি?
অ পিন্ধি চাব লাগে উম।
আহিচাই যদি নাকি চব পিন্ধি লও।
হা হা? কি কৈছা?
হা চব পিন্ধিব লাগে।
অ চব পিন্ধি চাব লাগে উম উম। মই মেখেলা চাদৰ পি